শুনিছনে? অ'। কি কি কৰি আছা?
এ এনেই আছো অকনমান বাহিৰত বহি। তুমি?
অ' মই অকমান ফুৰিবলৈ ওলাই আহিলো, অলপমান ফুৰিবলৈ ওলাই আহিলো।
অ' চাহ পানী খালা? এ নাই ৰ'বা খোৱা নাই। তুমি? অ' হয়।
আহ এতিয়া আহ।
আ আমাৰ যিহেতু আমাৰ দেহ মনৰ লগত সংযোগ হৈ থকা আমাৰ এক উৎসৱ। বা আমাৰ অসমৰ এক জাতীয় উৎসৱেই হৈছে এ আমাৰ বিহু, বা আমাৰ বিহুৰ লগত আমাৰ প্ৰকৃতিৰ আমাৰ সকলো ধৰণৰ দিশ বোৰ আমাৰ জৰি়ত হৈ থকা আমি দেখিবলৈ পাওঁ, গতিকে বিহুৰ ষয়ে তুমি এনে কি জানা আৰু?
হয়, হয় বিহু মই জানো যে বিহু আমাৰ বাপতি সাধন বিহু আহ তিন তিনিটা বা বিহু আমাৰ কৃষিভিত্তি অসমৰ কৃষি ভিত্তি উৎসৱ বা কৃষিৰ লগত জড়িত উৎসৱ বুলি আমি সকলোৱে জানো, বিহু-বিহু তিনিটা তিনিওটা-তিনিওটা বিহুৰে তিনি-তিনিটা বেলেগ বেলেগ নাম আছে যেনে আমি জানো বহাগ বিহু, কাতি বিহু, আৰু মাঘ বিহু, এই তিনিওটাৰ অন্য একেটি নাম হ'ল বহাগ বিহুক ৰঙালী বিহু, মাঘ বিহুক ভোগালী বিহু আৰু কাতি বিহু কঙালী বিহু নামেৰে জানো, উম, আমি ব আমি জানোৱে যে ব বহাগ বিহু আমাৰ ৰঙ ৰঙালী বিহু বুলি কোৱাৰ কাৰণতটো হ'ল বহাগ বিহুৰ ধেমালিৰ উৎসৱ বাবে ইয়াক ৰঙ ৰঙালী বিহু বুলি জনা যায়। ব'হাগ বিহু চ'তৰ চ'ত চ'তৰ শেষৰ দিনা বা আমি চ'তৰ সংক্ৰান্তিৰ দিনা ব'হাগ বিহু আৰম্ভ কৰা হয়। সেইদিনা আমাৰ গৰু বিহু, গৰু বিহুৰ দিনা গৰুক নদী, নদীত বা আমাৰ পুখুৰী পুখুৰী অঞ্চলত লৈ যায় মাখিয়তীৰ পাতেৰে আৰ আৰু মাখিয়তিৰ পাতেৰে আৰু লাও বাংনা খুৱাই গা ধু লাও বাংনা খুৱাই গা ধু ধুওৱা হয়, এ, গা ধুওৱা হয়, তাৰ পিছত সেই, সেইদিনা, সেইদিনাই গৰু গৰুক আমাৰ নতুন পঘা-পঘা দিয়া হয় বা আমি, তাৰ নেক্স দিনা আমাৰ মানুহ বিহু, মানুহ বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা অ আৰ্চনা কৰে আৰু আমাৰ নতুন কাপোৰ লোৱা দেখা যায় সেইদিনা। আৰু তাৰ সেইদিনা গধূলি গধূলি আমাৰ আমাৰ হ'ল হ'ল গাঁৱৰে ডেকা ডেকেৰী অকল আমাৰ ভাই ভন্টি সকলে লগ হ'ল হয় ভাই ভণ্টিসকলে লগ হৈ বিহু নাচিবলৈ যোৱা দেখা যায় বা ঘৰে ঘৰে ৰং ধেমালিৰে বিহু নাচিব বিহু নচা দেখা যায় সেইবোৰ তাৰ তৃতীয় দিনা আমাৰ মানুহ গোঁসাঁই বিহু, গোঁসাই বিহুৰ দিনা আমাৰ গাঁ গোসাঁইক বাঁ গোসাঁইক সেৱা জনোৱা হয়। সেৱা জনোৱা হয়, আৰু বহু বিভিন্ন ধৰণে বাঁহ গোসাই পূজা অৰ্চনা কৰা হয়, শেষ চতুৰ্থ দিনা আমাৰ। চতুৰ্থ আমাৰ বিহু সাত সাত দিন পালন কৰা হয় ৰঙালী বিহু। সাতৰ দিনা আমি সাত বিহু বুলি জানো। সাত বিহু সেই সাত বিহুৰ দিনা আমি এ সাত বি সাতবিধ শাকেৰে খাজ খাব খাব লাগে। সেই বুলি আমাৰ অতীতৰ পৰাই চলি আহিছে বা এইতো নিয়ম চলি আহিছে। ঠিক সেইদৰে আমাৰ বহাগ বিহুৰ সময়ত আমাৰ আগৰ আগৰ দিনত প্ৰচলিত আগৰ দিনত আছিল যে আমাৰ বত গছ আহত গছৰ তলত আমাৰ বিহু না নাচি মুকলি বিহু নাচ মুকলি বিহু বা ফাংচন আৰম্ভ হৈছে আৰম্ভ ফাংচন ফাংচন চলোৱা হৈছিল বা এতিয়া আমাৰ মুকলি মুকলি বিহু আছে বা সেই আগৰ দিনৰ আহঁতৰ তলত বিহু নাই কিন্তু মুকলি বিহু আছে। বা আমাৰ আজিকালি মঞ্চতে বিহু নাচ দি বিহু নৃত্য কৰা দেখা যায় ঠিক সেইদৰে কাতি বিহু আমাৰ কঙালী বিহু এই কাতি বিহু কাতি বিহুৰ বিষয়ে তুমি অলপমান ক'ব পাৰিবানে
হয়, হয়, হয়, নিশ্চয় ক'ব পাৰিম হয়। মোৰ মনৰ ভাৱ যে বা ক'বলৈ গ'লে আমাৰ কাতি বিহুক আমি কঙালী বিহু বা বাহিৰেও আমি সকলোৱে জানো। অ', লগতে আমাৰ সেই কাতি বিহুত অহ, কাতি বিহুতোত আমি দেখি দেখিবলৈ পাওঁ যে আমাৰ ধাননি পথাৰত হওঁক বা আমাৰ তুলসীৰ তলত লগতে আমাৰ তামোল গছ বা পাণ গছৰ তলত আমাৰ ছাকি দি আমাৰ ধোপ ধোনা কৰা জ্বলাই আমাৰ, সেৱা অৰ্চনা, আমাৰ কৰা হয় লগতে তে আমাৰ ধৰি লোৱা আগৰ দিনৰ পৰা আমাৰ চলি অহা এক নিয়ম যে আমাৰ গাঁৱৰ সকলো ল'ৰা ছোৱালি লগ হৈ ঘৰে ঘৰে যিটো আমাৰ ঠগী বন্ধা এক কাৰ্য সেই আমি সকলোৱে, একেলগে ৰং ধেমালিৰে আমি, কৰো বা আমি কৰা আমি দেখিবলৈ পাও, বা আমাৰ সেই বিহুটোত আমি অ' ক'বলৈ গ'লে আমাৰ ভঁৰালৰ ধান আমাৰ, নোহোৱা হোৱা আমি দেখিব বলৈ পাও, যাৰ ফলত আমাৰ, কঙালী বা আমাৰ যিটো কঙাল সেই তাত আমাৰ সকলো আমাৰ ভঁৰালৰ ধানবোৰ আমাৰ নাইকিয়া হ'বলৈ ধৰে লগতে আমাৰ ধৰি লোৱা কঙাল হলেও আৰু সেই বিহুটোত আমি যিটো ক'লো মই এইমাত্ৰ যে যিটো আমি আৰু ঘৰে ঘৰে সকলো ল'ৰা ছোৱালী আমি ৰং তামচাৰে আমি সকলো লগ গৈ আমি ঠগি ভাঙিবলৈ যাওঁ, সেইটোতে আমি আৰু আটাই কৈ আৰু আনন্দময়‌ বা আনন্দ পাওঁ আৰু সেইটো কৰি লগতে তুমি কলাই যে বহাগ বিহুৰ বিষয়ে লগতে ময়ো ভাবোঁ যে আৰু ধৰি লোৱা‌ বিহুৰ আগদিনা আমাৰ গৰু বিহু, গতিকে আমাৰ সেইদিনা ৰাতিপুৱা আমাক আমাৰ ঘৰৰ লোকসকলে হওক বা, ওচৰ চুবুৰীয়াৰ লোকসকলে আমাৰ খাল বিল জান জুৰি, বা নৈত লৈ যায় আমাৰ গৰুক লাও বেঙ ঙেনা খুৱাই দীঘলতি পাতেৰে কোবাই আমাৰ গৰুক গা ধুওৱা হয় বা আমিও নিজে ধুৱাওঁ, লগতে আমাৰ গধূলি গোহালি ঘৰত আমাৰ চাকি বন্তি জ্বলাই, আমাৰ গৰুক নতুন পঘাৰে আমি বান্ধো আৰু, পিছদিনা আমাৰ অ' হৈছে মানুহ বিহু তুমি অলপ আগতে কলাই যে আমাৰ যটো আমাৰ আহত বা বট গছৰ তলত আমাৰ আগতেই বিহু নাচিছিল সেইটো আমি বৰ্তমান সময়ত ন কিন্তু হয় আমাৰ বৰ্তমান কিছুমান চলি আছে বা আমাৰ ধ লোৱা আমাৰ ৰাজ ৰাজহুৱা অনুষ্ঠানত আমাৰ বিহু অনুষ্ঠিত কৰা আমি দেখিবলৈ পাওঁ বা আমি ঘৰৰ ল'ৰা ছোৱালীবোৰ আমি মিলি ঘৰে ঘৰে আমাৰ বিহু নৃত্য বা হুঁচৰি গা গাবলৈ আৰু যাওঁ। লগতে আমাৰ সেই বিহুত আমাৰ যিটো পৌৰাণিক যুগৰ পৰা চলি অহা এক নিয়ম যে আমাৰ আত্মীয় লোকৰ মাজত যিটো আদান প্ৰদান আমাৰ আগৰ দিনৰে পৰা চল সেইটো আমি কৰো বা লগতে আমাৰ সৰুৱে ডাঙৰক সেৱা অৰ্চ জনাই লগতে আমাৰ ডাঙৰ সকলেও সৰু সকলক আমাৰ আৰু আশীৰ্বাদ দিয়ে লগতে তুমি ক'লাই যে আমাৰ এই বিহুত তো আমাৰ সাতদিনীয়া খাইকৈ, গতিকে এই সাতদিনীয়া বিহুত আমাৰ আগৰে পৰা চলি অহা এক নিয়ম বা আমি আহ ধৰি লোৱা আমাৰ বনৰীয়া আমি সাতবিধ আমি শাক পাচলি আমি সেই বিহুটোত খাওঁ, গতিকে আৰু এই বিহুটো আমি এনে এইদৰে আৰু ৰং ধেমালি আমি ৰং তামচৰে আমি এই বিহুতটো উদযাপন কৰো। যিহেতু আমাৰ বহাগ বিহুটো আমাৰ নতুন বছৰৰ প্ৰথমটো আমাৰ বিহু। বুলি আমি সকলোৱে জানো গতিকে আমি প্ৰথম বছৰৰ প্ৰথম বিহুতটো আমি ভাল লৰে আৰু ৰমো ধেমালিৰে আমি কটাই দিও আৰু, গতিকেই মাঘ বিহুত বিষয়ে তুমি কি কোৱা?
হয়, তুমি ঠিকে কৈছা এই তুমি যি এইটো কলা ঠিকে কলা যে বহাগ বিহু হ আমি ৰং ধেমালিৰে কাই দিওঁ, ঠিক সেইদৰে মাঘ বিহুৱ আমাৰ ৰ, আমাৰ ৰং ধেমালি দৰে উৎসৱ কৰা মাঘ বিহু অহা মাঘ বিহু আৰম্ভ হোৱাৰ আগে আগে, আগে, আগে আমাৰ লগৰ সমনীয়াসকলে লগ হৈ আমি ভেলা ঘৰ যাক ভেলা ঘৰ বুলি আমি জানো। সেই ভেলা ঘৰ আমি বনাবলৈ উম লগৰ সমনীয় বোৰে লগ হৈ আমি ৰাজহুৱা অনু ৰাজহুৱা ঠাইত আমি এটা ভেলা লা ঘৰ বনাও বা আমাৰ ঘৰৰ প্ৰাংগনতে এটা আজিকালি ঘৰ প্ৰাংগনতে এ ঘৰ মানুহ বোৰে একেলগে থাকিবৰ বাবে এটা ভেলা ঘৰ বনোৱা বনোৱা দেখা যায় বা আমিও বনাওঁ আৰু সেই ভেলা ঘৰটো সেই ভেলা ঘৰটো বনাই আমি তাত থকা থকা দেখা যায় ঠিক সেইদৰে উ মাঘ মাহ মাঘ বিহু মাঘ বিহু আৰম্ভ হয় আমাৰ চ পোহৰ শেষৰ দিনা যিদিনা আমি উৰুকা বুলি জানো উৰুকা বুলি জানো সেইদিনা আমাৰ লগৰ আমাৰ সকলো লগ সকলো পৰিয়ালবৰ্গই লগ হৈ এসাঁজ ওল ওলহেৰে খোৱা দেখা যায় সেই সাজ খাব খোৱাৰ বাবে আমাৰ ধৰি লোৱা আম আমি জানো যে আমাৰ বহা মাঘ বিহু আৰম্ভ হোৱাৰ আগে আগে আমাৰ সকলো কৃষি কৃষি বা খেতিয়ক সকলে খেতি নিজৰ খেতি চপাই সকলো ধান ধান ধান বা আদি শস্যবোৰ আমাৰ ঘৰলৈ অনা হয় সেই ঘৰলৈ আনি আনা ধানবোৰে এসাঁজ বা বুলি আমাৰ উৰুকাৰ দিনা আমাৰ এসাঁজ খোৱা দেখা যায় বা আমাৰ সেই ধান বোৰেৰে নতুন ধান মৰে আমাৰ লাৰু পিঠা ভচ গুৰ সান্দহ আদি বনোৱাই স মাঘ মাঘ বিহুত আমি খাম বুলি বনোৱা দেখা যায় মাঘ বিহুত আমাৰ উৰুকাত উৰুকাৰ দিনা আমি ৰাতি আমি সকলোৱে লগ হৈ এসাঁজ খাওঁ বা সেই যিটো আমি ভেলা ঘৰ বনাও বুলি ক'লো সেই ভেলাঘৰটোত আমি থাকো আৰু তাৰ নেক্সট দিনা আমাৰ পুৱা উঠি আমি গা পা ধুই আমি মেজ জলাও মেজি জলাই আমি আমাৰ ওচৰৰে নামঘৰ বা তাত আমি নামঘৰত যাই আমি সেৱা অৰ্চনা কৰো কৰি উঠি আমি সেই সেৱা অৰ্চনা কৰা নামঘৰত, আমাৰ ৰাজহুৱা মিটিং বা কিবা হোৱা দেখা যায়। ঠিক সেইদৰে, আমাৰ তাৰ তাৰ পিছত আমাৰ, বিভিন্ন ধৰণৰ ধেমালি বা যেনে মহ' যুঁজ, কণী যুঁজ, এইবোৰ খেল আমাৰ মাঘৰ বিহুৰ সময়ত, আৰম্ভ হোৱা দেখা যায়। বা, আমি বিভিন্ন খাদ্য, আমি সেই বিহু
বিহুটো আমাৰ, ভোগালী বিহু বুলি জনা যায়। ভোগালী বিহু বুলি জনা যায়, যাতে
আগৰে উৎসৱ বুলি মই ভাবো, বা তুমি কলা ভাবো বা, সেইটো আমাৰ সবৰে উৎসৱ। ঠিক কাতি বিহু, কাতি বিহু কঙালী হয়-হয়।
হয়, গতিকে ক'বলৈ গ'লে আমাৰ জে টো আমাৰ আত্মীয় লোকৰ, যিটো এক, আমাৰ মিলা প্ৰীতি। সেই মিলা প্ৰীতি প্ৰতিটো আমি, মাঘ বিহুত আমি যথেষ্ট পৰিমাণে আমি দেখিবলৈ পাওঁ। যে' তুমি ক'লাই যে আমাৰ, বিহুৰ আগদিনা আমাৰ উৰুকা। মাঘ বিহুৰ আগদিনা, গতিকে সেইদিনা আমাৰ সকলো মানুহ, লগ হৈ ঘৰৰ, হওক বা আত্মীয় লগবোৰ আমি লগ লাগি আমি এসাঁজ, ৰাতি আমি সকলোৱে, মিলা প্ৰীতি ৰে খাওঁ। লগতে, আমাৰ পিছদিনা ধৰি লোৱা আমাৰ যিটো মেজি, আমাৰ গৰখীয়া ল'ৰাসকলেই হওক বা আমাৰ, ওচৰ চুবুৰীয়া ল'ৰাসকলে যিটো বান্ধে। আমি সেই আমি, পিছদিনা আমি জলাই দিওঁ। লগতে আমাৰ সেইটোত, আমাৰ লাৰু পিঠাটো একমাত্ৰ প্ৰধান, সেইটো বিহুত। গতিকে মই ভাবো যে, আমাৰ বিহুটোৱে, হৈছে আমাৰ অসমৰ চিনাকি, বা অসমৰ গৌৰৱ। গতিকে ই টো বিহু আমি যাতে সকলোৱে, উপচাই পেলাই আমি যাতে এই, তিনিওটা বিহু যাতে, আমি ভালদৰে উদযাপন কৰিব পাৰো, সেইটোৰ প্ৰতি আমি সকলোৱে আৰু সচেতন হোৱাতটো অত্যন্ত জৰুৰী। গতিকে, এয়াই আৰু।
অ।
অ', বাকী ঠিক আছে। মই, বহুতো আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয়-হয়, উ, মোৰো আলোচনা কৰি ভাল লাগিল, আপোনালোকৰ ধন্যবাদ।
হয়, ঠিক আছে দিয়ক ধন্যবাদ।